অঁ! শুনিছোঁ-শুনিছোঁ। শুনিছ না?
অঁ'! শুনি আছো ৰবা। কি খবৰ কি খবৰ বোলো?
এ আছোঁ ৰবা, গা ধুই আহিলোঁ এতিয়া অলপ।
অ-অ! তাকেতো। এ খবৰ খাতি ভাল বাৰু।
ভাল-ভাল। তোমাৰ?
অঁ! আছোঁ ৰ'বা। তাকেতো বহুত দিন ফোন কৰা নাছিলো বা তাৰ লগত কথা পতা হোৱা নাছিল।
অ-অ! এই মানে আজি তোমাৰ তাৰ লাইনটো ইমান লাইনটো যোৱা পৰহি মানৰ পৰাই।
হয় নেকি?
মানে বহুত-বহুত ডিষ্টাৰ্ব দিছে। যোৱা কালিও ৰা ৰাতি নাই। কি কাৰণ ভাই তোমাৰ কি কবা গৰমৰ দিনত হয়েই। গৰমৰ দিনত হয়েই আমাৰ ইয়াত মানে। এই বতাহ বৰ
তাকেতো।
বৰষুণৰ দিনত কিন্তু তেনেকে নহয় তোমাৰ গৰম দিনত
হয়।
মানে তুমি দিগদাৰ দিয়ে লাইভে।
অঁ! সেইটো হয় কিন্তু আমাৰো তাতে আমাৰ ইয়াতো এনেকুৱাই দিয়া।
তাৰমানে সিহঁত সিহঁতৰ গৰম দিনত বেছি মানে গৰম দিনত সিহঁতৰ লগত ছেডিং হৈ থাকে মানে বস্তুটো। পাৱাৰতো সিহঁতৰ মানে ইমান নাথাকে। কিজানি
আ',
চবেই তোমাৰ গোটাই ইউজ কৰে ন। ফেনবোৰ
অ', কিছুমানে এ চি থাকাবোৰে এ চি চলাই।
হয়। হয়। এই সেইকাৰণে মানে সেইকাৰণে মানে গৰমত বেছি হয়। সেইবিলাক
হয়। হয়। হয়। তাকেতো তাকেই আৰু এনেই তুমি কেতিয়াবা খোজকাঢ়া তুমি কৰা নে নকৰা? মই খোজকাঢ়িলো ৰবা সেইকাৰণে কলো
অ', অ, খোজকাঢ়িল নেকি ভালেই বাৰু মই খোজকাঢ়া নাই ৰবা এ, অ, ৰাতি উম', উম, ৰাতি কালি খোজ কাঢ়িছিলো। অলপ ভাত খাই গিলো
হয় নি অ, ভাত খাই অলপ খোজকাঢ়িব লাগে। কিন্তু না
এনে ভা ভাত খাই। অলপ খোজকাঢ়ো আৰু তোমাৰ গধূলি খোজকাঢ়ো কেতিয়াবা এ', এইকেইদিন খোজকাঢ়া নাই। গৰম কাৰণে এইকেইদিন খোজকাঢ়া নাই। গৰম কাৰণে।
অ', গৰমত খোজ কঢ়িলে। কিন্তু সেই নিজৰ ঘামবোৰ ইমান বাঢ়ি যায়। তাকেতো
হয়। হয়। এ, মানে তোমাৰ এটা মানে তোমাৰ এটা কথা মানে যি অলপ হেৰী কৰো। লাইনটো মানে তোমাৰ আমাৰটো চবেই বি মাচুলবিলাকতো দি থাকে। তাৰমানে তোমাৰ লাইনৰ বিলবিলাক। সিহঁতে কিন্তু তোমাৰ সিহঁতক বিল নিদিলে কিন্তু সিহঁতে লাইটটো কাটি দেই। লাই লাইনৰ মানুহে কি? কিন্তু তোমাৰ যি এ, এতিয়াতো লাইটটো লাগে। পইচাটোতো যায় আছে ন।
অ', সিটোৱে এইটোৱেই
মানে সিহঁতৰ সিহঁতৰ মানে হেৰি মতে দি মানে এ সিহঁতে বিল মানে আহিলে। বিল হেৰি কৰিব সিহঁতে গৰমতটো লাইট টো লাগে ন।
অ', ইমান মানে কষ্ট পাওঁ। আমি জনসাধাৰণে আৰু এই
হয়। মই মানে পৰখীৰ পৰাই হেৰি কৰি আছো লাইনৰ মানুহবিলাকক চাই আছো। মই তোমাৰ নম্বৰো পোৱা নাই। তেনেকে তোমাৰ এই লাইনৰ এছ ডি ও বুলি কয় যে।
এছ ডি অ, এছ ডি অ, হয়। হয়।
অ', এ, মই নম্বৰটো পালেই ফোন কৰিলো হৈ মই মানে
অ', সঁচাকে ফোন কৰিবই লাগে, মানে ইমান অশান্তি দিয়ে।
অশান্তি মানে খং পৰহি আজি চাইৰ দিন মানৰ পৰা খঙে উঠি সব মানুহৰ খং উঠি আছে, মানে তোমাৰ
তাকেটো মবাইল মবাইল চাৰ্জ দিব নোৱাৰি।
চাৰ্জ দিব নোৱাৰি। হয়। হয়। মানে গৰমতটো থাকব নোৱাৰি। তোমাৰ
সচাই অ', গৰমত মানে ফেনখন লাগেই। ফেনখনে মানে আমাৰ কাৰণে বহুত এই ফেনখনে যদি নাথাকে। গৰমৰ দিনত, মানে বিচনীও কাম নকৰে।
হয়।
কাত শুলেও ভালকে কাম নকৰে। মইতো সেই তেনেকে মানে পকাতে শুব শুউ কেতিয়াবা।
মানে আমাৰ তোমাৰ অভ্যাস হৈ গ'ল মানে তোমাৰ ইটো মানে হেৰি হৈ গ'ল।
এইটোয়েটো, অ', অ'। উম, নিশ্চয় সেইটোৱে কথা।
এ যোৱাকালি তোমাৰ, যোৱাকালি তোমাৰ হেৰিতাৰ পৰাই নাই। যোৱা যোৱাকালি তোমাৰ কেইটাৰ পৰা নাই? অ' গধূলি সাত তাৰ পৰা নাই চাৰে এঘাৰটালৈকে।
অ' এইটো তাকেতো, ইমান মানে হয়। ইমান ডাঙৰ সময়টো, আছে, হয়।
আজি ঘূৰি তোমাৰ এই হেৰিতাৰ পৰা নাই। দিনৰ এঘাৰটা এ সাতটা মান বজালৈকে নাছিলে লাইট।
অ' ইমান, তাকেতো, বহুত দেৰি নাছিল কিন্তু মাৰ ফালে তেনেকে নাই বাৰু, মানে নাই নাই তেনেকে আমাৰ ফালে যোৱা নাই বাৰু তেনেকে, মানে বহুত সময়ৰ কাৰণে যোৱা নাই। মানে কেতিয়াবা এই জুই চুই লাগিলে ক'বাত ক'বাত এই পোষ্টত বিলাকত আমাৰ আজিকালি জুই লগা হৈছে ৰ'বা। মানে কেৱল তাৰেদি ভত্তি কৰি দিয়ে ন'। মানে এই কি মানে এ লাইটৰ প'ষ্টবিলাকত মানে কেবোল তাঁৰ বা বিভিন্ন তাঁৰ ভৰ্তি হৈ যায়।
আৰু টাউন বিলাকত, হয় টাউন বিলাকত বেছি লাইট। টাউন বিলাকত বেছি টাইম লাইটো কাইটবও নোৱাৰে সিহঁতে।
নাই নাই সেইটো হয় কিন্তু। হস্পিতেলসমূহ বহুত বহুত থাকে নহয়।
হস্পিতেলচ অফিচ বিলাক আছে আৰু বহুত তোমাৰ
চাই অ'।
আৰু তাত তোমাৰতো ডাঙৰ ডাঙৰ মানুহ বিলাকেই থাকে চ'ব।
অ', অ', অ', অ'সেইটোয়েটো সেইটোয়ে কাৰণ আৰু।
কিবা, কিবা প্ৰব্লেম হ'লে ফোন ফোন কৰি দিয়ে।
হয়, হয়, হয়, এইটোৱে কাৰণ।
আমাৰ এ এই ইয়াত গাঁৱত এতিয়া নো কোনে কি ক'ব?
অ' সেইটোয়েটো সেইটো এটা কাৰণ আৰু। সেইটো কাৰণে বেয়া লাগেআৰু তোমাৰ লগৰ এটা কথা কোৱাচো এই মিটাৰটো স্মাৰ্ট মিটাৰ হয় নে?
স্মাৰ্ট মিটাৰ মই লগোৱা নাই। লগাব আহিবা খুজছিল মই লগাব নিদিলো।
হয় নেকি? ও অ' কিয় লগব নিদিলা এনে? মানে বহুত আহে কিন্তু বিল।
স্মাৰ্ট মিটাৰত তোমাৰ বিল বহুত আহে। মাজতে তাৰে হৈ টো হা গামা আছিল তোমাৰ এটা মানে যি নিউজ বিলাকত ওলাইছিল।
হয়, হয়।
অলপ বিল বেছি, অলপ বিল বেছি আহে তোমাৰ মানে।
মোৰো কিন্তু সেনেকুৱাই প্ৰমাণ পাইছো ৰ'বা।
হয়।
অ' মানে আমাৰ যেতিয়া স্মাৰ্ট মটাৰ, স্মাৰ্ট মিটাৰটো পিছত লগালে মানে ইউনিট বিলাক বেছিকে আহে। আগতে য'ৰ ফলত আমাৰ মানে এই পাঁচশকে আহি আছিল মাহত গৰম দিনত, আজিকালি তোমাৰ সাতশকে আহে।
হয় আৰু তোমাৰ সেইটো কিবাতো হেৰি নহয় নহয়, মানে এইটো ইমানটো সেই নহয় অৰ্দাৰ যি আছে।
অ' নাই, নাই, নাই একেবাৰে মানে ইমান হেৰি নহয়। আমাৰ তাত ইমান নিজৰ কথা নিজৰ কথা। আমি ভাবিলো তেওঁলোকে মানে ফ্ৰীত দিবলৈ ক'লেহে আমি, তেওঁলোকে ক'লে এইটো ফ্ৰী হয়, লগাব পাৰে। ঠিক আছে আমিও ভাবিলো মানে ভালো হ'ব চাগে, মানে ৰিচাৰ্জ কৰি থাকিব লাগিব।
এ, লাইটৰ বিল দিব যাব নালাগে, এ ভাবি লগালো, কিন্তু ইউনিক বিলাক ইমান বেছিকে আহে, এতিয়ে গম পাইছো কিন্তু!
আৰু মানুহ বিলাকে তেতিয়া মানে ভয় খাই গৈছিল, ভাবিছিল চৰকাৰৰে এইটো অৰ্ডাৰ। উম, কিন্তু চৰকাৰে অলপ সিহঁতক, চৰকাৰেও অলপ সিহঁতক পেছাৰ দিছে।
অ, সেইটোৱেই, সেইকাৰণে মানে তেওঁলোকে লগাব
চৰকাৰৰ অলপ প্ৰফিট আছে তাত, মানে তাত অলপ পইচাটো বেছি। সেইকাৰণে মানে আম-আমাৰ তাতো ইয়াত তিনিদিন লগাব আহিছে। মই লগাব নিদিলো, মোক কৈছে পিছ-পিছত আমাৰ গাঁৱত প্ৰায় ভাগ মানুহ লগাইছে, দুই-তিনি ঘৰে লগোৱা নাই।
অ, তাৰে মাজত তোমালোকও আছা আৰু।
অ, আমাৰ তিনি ঘৰ। মোক কৈছে ইয় লগাব মানুহকেইটা কৈছে, পিছত কিন্তু পইচা ভৰি কিনি মিটাৰ কিনিব লাগিব, পোন্ধৰশ টকা দি। মই কৈছো হ'ব বাৰু। সেইটো কি পইচা দি কিনিব লাগিলে কিনিম আৰু।
অ, তাকেতো, এনেকে যদি চলি আছা ধুনীয়াকে, মানে সেইবোৰৰ প্ৰয়োজন নো কি আৰু। ইমান একো অসুবিধাও নাই।
এই মা হয়, মানুহ বিলাকক ভয় খোৱাই দিছে তাৰমানে, পিছত গ'লে কিন্তু কিনি ল'ব লাগিব পোন্ধৰ শ টকা দি। দুই হাজাৰ টকা দি, মানে মানুহ বিলাকে ভাবছে, ভাবিছে আৰু তোমাৰ ভাবিছে, পোন্ধৰ শ টকাতটো খৰচ হোৱা থাকি, এতিয়াতো এন ফ্ৰিতে লগাই দিওঁ কিন্তু সেইবুলিয়েই বিলত কিমান নি আছে, বিলত?
অ, বিল বহুত আহে, আহি কাণে বহুত-বহুত বিল আহা হয় সেইবিলাকৰ কাৰণে।
উম।
ক? এই মানে যেতিয়া তোমাৰ বেলেঞ্চ শেষ হৈ যায় মানে জিৰো হৈ যায়, তেতিয়া, তেতিয়া লগা-লগ কাটি দিব মানে। সেইটো এটা মানে সময়ো নিদিয়ে আৰু চৌবিশ ঘণ্টা মানৰ কাৰণে। কেতিয়াবা পাহৰি যায় বাৰু! পাহৰা, নাই, নাই একেবাৰে নিদিয়ে। মানে লগা-লগ মানে যেতিয়া জিৰো হ'ব, তেতিয়াই মানে একেবাৰে কাটি দিব। কাটি দিব, কাটি দিব, নেচাই। তেতিয়া মানে অলপমান সময়ো নিদিয়ে আৰু মানে ৰিচাৰ্জ কৰাৰ ফলত।
এইটো কিন্তু এইটো ৰিচাৰ্ছ চিষ্টেম
হয়, দি বহুত বেছি লাভ হোৱা নাই, আৰু ভালো নহয়, ইমান এটা পচন্দ নহয় মোৰ। বেয়া, হয়, হয়, হয়।
তুমি কিয় গুগল পে', তোমাৰ এইবিলাক অনলাইন বস্তু নাথাকিব পাৰে।
নাই, নাই, নাই, সঁচাই। অ, অ। সেইটোয়ে, তেনেকে মানে অনলাইনৰ নহ'লে।
কি কৰিব?
অ, কি কৰিব? তেওঁলোকে বেছি অনলাইনো নাজানিব। আৰু এ আৰু, কেনেকাইে আজিকালি সেনেকুৱা হৈছে, চবতে মানে এনেকুৱাই, স্মাৰ্ট মিটাৰ ন!
অ', কিছুমানেতো তোমাৰ গাঁৱৰ একদম ভিতৰত থাকে মানে বহুত একদম মানে গাঁৱত মানে নাথাকে মানুহ দুই এক ঘৰেই থাকে, সিহঁতৰ দেখোন লাইট কটা গ'লে মানে দিগদাৰ হৈ যায় মানে তেনেকুৱা তেনেকুৱাতো নাইও তোমাৰ।
বহুত দিগদাৰ
মানে চ' হেৰিওঁ দিছে
হয়, উম, তাকেতো মানে সেইবিলাক মানে কি আৰু মানে নিয়ন্ত্ৰণত হব লাগে, আৰু ইউনিট বিলাক কম কম হলে মানে ভাল আৰু। ভাল হ'ব মানে হয়, কি কৈছিলা?
কোৱা কোৱা।
নাই নাই কি কৈছিলা বাৰু তাকে কলো মই, ইউনিট বিলাক কম হ'ব লাগে।
মানে তোমাৰ হেৰি গৰমৰ দিনত মানে লাইটটো কিয় যায়, মই বুজি নাপাওঁ মানে।
উম, সঁচা কথা। মানে লডশ্বেডিং এই বস্তুতে মোৰ শুনিব কাৰণে টান পাওঁ মই অ'।
বতাহ বৰষুনো নাই, একো নাই মানে মই শুনিছো ইহঁতে গৰম দিনত এইবিলাকে লাইন পাৱাৰবিলাক মানে ইণ্ডাষ্ট্ৰ্ৰী বিলাকত মই। শুনিছো
অ', সেইটোৱে কাৰণ এইটোয়ে কাৰণ।
মানে বেছি লাগে বুলি ক'লো মানে সিহঁতৰ ভল্টেজটো বেছি লাগে।
ভল্টেছটো বেছি লাগে কাৰনে আমাৰ তাত কটা যায় আৰু।
হয়, হয়, মানে ইণ্ডাষ্ট্ৰ্ৰী বিলাকত দিলে মানে, সিহঁতেও ডাঙৰ ডাঙৰ অফিচ বিলাকে দি কিনু পইচা এটা মোতা অংশ লয়।
অ', সেইটো কাৰণে বহুতত লাভ আছে দিয়া এইবিলাকত।
হয়, হয়।
মানে নিজৰ পকেটত মানে বহুত ওলাই আৰু তেওঁলোকৰ।
হয়, ঠিক আছে দিয়া। ৰাখিছো আজি, ভালে লাগিল কথা পতি দিয়া দিয়া অ', দিয়া।
হয়।